হেল্ল' অ নমস্কাৰ
হয় নমস্কাৰ মই মোৰ ভাল আপোনাৰ
অ মোৰো ভালেই
অঁ আপুনি কি কৰি আছে অঁ মই এনেই আছোঁ বাৰু এতিয়া বহি আছোঁ এনেই
অ ময়ো এনে বহি আছো বহুত গৰমো পৰিছে নহয় সেইকাৰণে এনে চোতালত অলপ বহি আছো মানে
অ হয় আৰু আজি আপুনি দিনটো কি কৰিলে
দিনটো আৰু বিশেষ একো নাই ৰাতিপুৱা উঠি যিখ খিনি দৈনন্দিন কাম আৰু সেইখিনি কৰিলো কৰি পেলাই অলমান আৰু তাৰপিছত খোৱা লোৱা প্ৰস্তুত কৰি খাই লৈ আজ জৰি হৈ অকমান বাহিৰত ওলাই গ'লো অলপ বজাৰলে গলো বজাৰলৈ গৈ পেলাই আহি আকৌ সেই একেই আৰু ঘৰুৱা কাম সেইখিনি কৰি আজৰি হৈ আছো এতিয়া এনেই আৰু
অ
উম
হয় ভাল ময়ো মানে পুৱা উঠিলোঁ মু হাত ধুলোঁ তাৰপিছত চাহ একাপমান খায় অলপমান কিতাপ মেলিলো অলপ সময় আৰু
অ
ঘৰৰ কামবোৰ কৰিলোঁ
অ আপুনি কিতাপ বুলি কওঁতে মোৰ মনলৈ এটা প্ৰশ্ন আহি গল মানে কথা এটা আহি গ'ল আৰু অ'। এই কিতাপ বুলি কোৱাৰ লগতে মানে শিক্ষাৰ কথাটো আহি গ'ল নহয়।
হয় হয় হয়।
অ', এতিয়া শিক্ষাৰ ক্ষেত্ৰত আৰু মানে আমি যদি চাব- যাওঁ আৰু। সেই আগৰ যেনেকুৱা শিক্ষাৰ নীতি আছিলে। এতিয়া সেই শিক্ষাৰ মাজত আৰু এতিয়া যেনেকুৱা শিক্ষা নীতি, তাৰ মাজত- যথেষ্ট খিনি পাৰ্থক্য আহিছে নহয় আৰু- এতিয়া সময়টো এনেকুৱা আহিছে। বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। মানুহবোৰ ব্যস্ত হৈ পৰিছে যন্ত্ৰৰ দৰে। কাম কৰিছে, এনেকুৱা সময়ত আমি ল'ৰা-ছোৱালী খিনিকো মানে দৌৰাইছোঁ আৰু। নহয়, সৰু ল'ৰা-ছোৱালী স্কুলত যোৱাৰে পৰা, আৰম্ভৰে পৰা মানে। কিতাপৰ বোজা, পঢ়া-শুনাৰ বোজা, টিউচন, এক্সট্ৰা ক্লাছ।
হয় হয়।
কিন্তু আগৰ সময়তটো ইমান তেনেকুৱা বজাৰ নাছিলে। নহয়, এনে আপোনাৰ কি ভাল লাগে মানে, আগৰ তেনেকুৱা পুৰণিকলীয়া যে আমাৰ যে ছাত্ৰসকল সকলে গুৰু গৃহত থাকি যে পঢ়িবলৈ গৈছিল। গুৰু তলত থাকি পঢ়িছিল, যেতিয়া স্কুল নাছিল, আনুষ্ঠানিক শিক্ষা শিক্ষা নাছিল, আপোনাৰ মানে কেনেকুৱা ভাল লাগে। কোনটো বেছি মানে, ফলদায়ক বুলি ভাবে।
হয় হয় হয়, বহুত ভাল প্ৰশ্ন কৰিছে? মানে যিহেতু- যিহেতু আমি এতিয়াৰ প্ৰজন্ম নহয়নে।
হয় হয়।
হয় আৰু এতিয়া আমাক মানে- কম্পিউটাৰ দিছে, লেপটপ দিছে, স্মাৰ্ট ফোন দিছে, বহুত ইলেক্ট্ৰনিক গেজেট বিলাক দিছে। হয়নে, আৰু তেতিয়াৰ সময়ত মানে একো নাছিল মানে গুৰ গুৰুৰ আশ্ৰমত গৈ, গুৰুৰ আশ্ৰমত যাইকিনে- মানে পঢ়া-শুনা কৰিছিল হয়নে আৰু সেই সময়ত- মানে ইমান মানে, শিক্ষাটো ইমান ডেভলপ মানে। ডেভলপ হোৱা নাছিল বাৰু, মানে ইমানটো হোৱা নাছিল। আৰু এতিয়াৰ মানে আমি, যদি আমি যি- যি লাইনত চলি আছোঁ শিক্ষাটো, এনেকাত- আমি ল'ৰা-ছোৱালীক মানে না দাউৰালি, মানে টিউশচন নকৰিলি, মানে এক্সট্ৰা ক্লাছ নিদিলি, তেখেতে মানে পিছ পৰি থাকিব ন? এতিয়া যি চিটুৱেশ্যন আহিছে। হয়নে? মানে তেতিয়াৰ সময়ত, তেতিয়াৰ সময়ত মানে- এনেকে গুৰুকুল আছিল, কিবা আছিল। সেইটো আছিল বাৰু। আমি মানে দেখা নাই যিহেতু, আমি জাষ্ট শুনিছোঁহে মাত্ৰ।
হয়।
এসময়ত মানে এনেকুৱা আছিল বুলি আমি জাষ্ট শুনিছোঁহে। আৰু সেই সময়ত এইটো, ল মানে গুৰুৰ ওচৰত মানে ওচৰত যায়। সেই বৰ শিক্ষাবোৰ লোৱা, গুৰু দক্ষিণাবোৰ সেইবোৰ। সেইবোৰ আমি কিতাপত পঢ়িছোঁ, মইতো জাষ্ট কিতাপত মাত্ৰ পঢ়িছোঁ সেইটো কথা। আৰু আমাৰ আইতাহঁতে, আইতাবোৰে কোৱা। দাদা, আইতাবোৰে কোৱা শুনিছোঁ মাত্ৰ, মইতো আৰু মোৰ মতেদিতো- সেইটো, মানে সেইটো সেই সময়ত ভালে আছিল বাৰু। আৰু এই সময়ত- মানে আমি সেই চিটুৱেচনৰ লগত মানে মিলি চলিব লাগে আমি এতিয়া মানে আমাক সেনেকাই মানে ইলেক্ট্ৰনিক গেজেট বিলাক আমি চ মানে সেইটোতো লাগেই চাগে হয় মানে সেই সময়ত এইটো ভালেই আছিল আৰু এই সময়ত সেইটো লাগ এইটো লা এইটো ভালে আছে মানে মোৰ মতে দুইটা মানে সমানেই হয় কিন্তু আজি যিৰ সময়ত যদি আমি গুৰুকুল যাওঁ সেই তেন্তে আমি বহুত পিছ পৰি থাকোঁ। এ মই ভাবোঁ আৰু মান সেই সময়ত যেনকে গুৰুকুল আছিল এই সময়ত মানে টিচাৰ আছে স্কুল বিলাক আছে। সেয়া আমাৰ যে গুৰুকুল আছে কিন্তু যদি আমি সেইয়ে মোৰ কাৰণে মানে দুটাই ভাল কিন্তু সেই সময়ত এইটোৱে ভাল আছিল আৰু সেই আজিৰ যি মানে টুৱেটি টুৱেন্টি ছিক্স দুইহেজাৰ ছাব্বিশ যে হৈছে সেই আজিৰ মানে ইলেক্ট্ৰনিক বিলাক মানে অ এইটটি পাৰচেন্ট টো ইউজ মানে চলাবাই লাগিব নহলে নহলে আমি মানে বহুত পিচ পৰি মানে ডিজিটেল ইমান হৈ গৈছে বস্তুবিলাক যে আমি মানে
উম
এনকা নও কৰিলি মানে ইউজ নকৰিলি আমি বহুত পিছপৰোঁ সেইকাৰণে মোৰ মতেদি আজিৰ সময়ত এইটোৱে ভাল মানে। ইমান ভালো ক'ব নোৱাৰি বাৰু, আহ আৰু ইমান মানে কিন্তু ষ্টুডেন্ট গেইটাৰ ষ্টু ষ্টুডেণ্টৰ লগত বহুত মানে গুৰুত্ব দি চাব লাগে যে যিহেতু তেহন তেখেত পে মোবাইল ফোন ইউজ কৰি আছে তেখেতৰ তা সময়ত মানে পঢ়াৰ সময়ত আমি চাবা লাগিব যে তেখেতে মোবাইল সচাকে ইউজ কৰি আছে পঢ়াৰ পঢ়াৰ ওপৰত ইউজ কৰি আছে না ম বেলেগ বস্তু কেইটাত ইউজ কৰি আছে হয় হয় অ এইটো আমি বহুত ভালকে মানে চাবা লাগিব যে তেখেতে ক'ত ইউজ কৰি আছে এইবিলাক আমি চাব লাগে। মোৰ মতেদি মানে আজিৰ সময়ত এইটোৱে ভাল মানে ইমান ভালো ক'বা নোৱাৰি মানে। ইয়াৰ বেয়া দিশো আছে যিহেতু সবৰে ভাল আৰু বেয়া দিশ থাকে সেই কাৰনে ইলেক্ট্ৰনিক গেজেটবিলাকো বেয়া দিশো আছে। হয় ন, মোৰ মতেদি ইকুৱলে হ'ব লাগে ব।
হয় হয়, মই এটা কথা অনুভৱ কৰো আৰু ইয়াৰ মাজতে আৰু হয় আমি যে পুৰণি কথাই যে ভাবি থাকিম বা তাকে ৰক ক্ষা কৰি থাকিম এনেকুৱাতো কথাই হব নোৱাৰে আমি পুৰণি খিনিক সন্মান জনাই এতিয়া নতুন নৱ প্ৰজন্মই নতুন উন মানে আৱিষ্কাৰ কৰিব লাগে নহয় নতুন ব্যৱস্থা আনিব লাগে। কিন তাৰ মাজতে এটা বস্তু চাবলগীয়া যে উম
মানে আমি পুৰাণি পুৰণি বস্তুবিলাকো মানে আমি এক কেবাৰে এৰিম বুলি ক'ব নোৱাৰোঁ মানে যিহেতু কেতিয়াবা কেতিয়াবা আহি যায় মানে হয়নে?
হয় হয়, মই এটা বস্তু ক'ব খুজিছিলো মানে যিটো মানে মূল্যবোধ আৰু নহয় আগতে আমি মানে যেনেকুৱা ভাৱে মূল্যবোধ দেখিছিলো বা- শুনিছিলো, এতিয়া এই যে আমি বস্তু- স্তু বিলাক বৈজ্ঞানিকভাৱে সহজতে পাওঁ। সহজতে- পোৱাৰ ফলত কি হৈছে, অকনমান মূল্য- বোধটো কমি যোৱা যেন অনুভৱ হয় আৰু মানে বস্তুটোৰ ভেলুটো বুজি নাপায়।
হয় হয় হয়। আৰু মানুহবিলাক অলপমান আলচি এইবিলাক হোৱা মানে- লেজিনেচ লেজিনেচটো আহিছে।
আহিছে।
হয়, মানে যি বস্তু আমি কিতাপত চাৰ্চ কৰি কিনে পাওঁ হয়নে? সেইটো বস্তুটো আমি গুগুলত দিলি একেবাৰতে আহি যাব। হয় নে হয়, আৰু আমি যি- যি মানে পুৰণ নেওতা সেইবিলাক আমি যি ম হাতে দি- কৰিলে বহুত টাইম লগাই সেই বস্তুটো আমি মোবাইলত- একবাৰ কৰি দিলে সেই বস্তুটো আহি যায় এই ফলত আ মানুহে মানে উন্নত- তি দিশতটো গৈছো, কিন্তু মানে এটা- আহিছে আৰু মানে লেজিনেচটো আহিছে। মানে- সেই সেই বস্তু একবাৰতে কৰি যে আমি ইমান- ট্ৰাই কিয় কৰি থাকো ইমান মানে মিষ্টেক হ'লে আকৌ আমি কৰিব লাগিব তাত চাগেটো আমি- মোবাইলত একবাৰ কৰিলে সেই লেজিনেচটো মানে মানুহৰ ওপৰত আহিছে। হয়নে? হয়।
হয় হয়, সঁচা কথা। উম' কিন্তু, এটা কথা চাব লগীয়া যে যিমানে যি নহওক আৰু আমাৰ বত- ৰ্তমান প্ৰজন্মই মানে, কিন্তু আগুৱাবলৈ চেষ্টা কৰিছে- টো সঁচা আৰু মানে যেনেকুৱাই পাঠ্যক্ৰম হওঁক বা সময়ৰ লগত- গত মিলাই চলিব পৰাকে এ প্ৰত্যেকজনে মানে দেখিছো আৰু তেনেকুৱা প্ৰদৰ- খন কৰি আছে এ তেতিয়া মানে শিক্ষাৰ ক্ষেত্ৰত আৰু- আগুৱাবলৈ চেষ্টা কৰি আছে। প্ৰতিজনে কষ্ট কৰে তাৰ মাজত কোনোবা জনৰ- কিবা কাৰণত অকনমান মানে কি হয় আৰু ব্যৰ্থ হয় বাৰু। কিন্তু, বেছি- সিবিলাকে সফল হোৱাৰ পথত আছে আৰু। সেই- টো ভাল লাগে চাই আৰু অঁ কিন্তু মই আশা কৰো আৰু- অঁ' তাৰ মাজতে অকনমান- মানে এ নৈতিকতা আৰু মূল্যবোধ টো থাকিলে ভাল লাগে নহয়।
হয় হয় হয়।
অঁ' আমি মানে পুৰণি অ হে পুৰণি যিটো শিপা সেই শিপাটো ৰাখি পেলাই- আমি নতুন খিনি মানে আৰু নতুন ধৰণে চিন্তা কৰিব লাগে আৰু।
হয় হয় হয় হয়, মানে আমি- অ পুৰণি বস্তু বিলাক মনত ৰাখি কিনে আগৰ ফালে ডেভলপ-
অঁ' সন্মান জনাব লাগে আৰু সন্মান জনাই।
হয়।
উম' আৰু তেতিয়াহে হয়তো আমি আমাৰ জাতি, সংস্কৃতি- নহয় আমাৰ দেশখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম।
হয় হয়, আমাৰ সংস্কৃতি বোৰ সাজি ৰাখিব পাৰিম হয়নে?
হয় হয়, উম'।
অঁও তে- আজি মানে শিক্ষাৰ বহুত মূল্যৱান আছে বাৰু আমি যিহেতু আপুনি শিক্ষাৰ কথা কৈছে। আমি শিক্ষা মানে আমি শিক্ষা লাভ কৰিলে বহুত বস্তুকেইটা সেইটো কৰিব পাৰো আৰু মানে নজনা কথাবোৰ জানিব পাৰোঁ। শিক্ষাটো এতিয়া আমাৰ জীৱনত হয় হয়।
উম।
আৰু আজি মানে আপোনাৰ লগত কথা পাতি বহুত কথা জানিবলৈ পালোঁ হয়নে?
হয় হয় মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি।
পাতি বহুত ভাল লাগিছে লা আশা কৰো আকৌ মানে কথা পাতিব
আহ নিশ্চয় - নিশ্চয় আকৌ পাতিম।
হ'ব, হয়, মই আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে ধন্যবাদ।
অহ ধন্যবাদ, আপোনালৈ ধন্যবাদ থাকিল। ঠিক আছে বাৰু।
হ'ব।